হেল্ল'
আহ শুনি আছো
কি কৰি
এ কাপোৰ পিন্ধি হ'ল আৰু যাম ওলাই আহ উম হেল্ল' হেল্ল'
শুনি আছো কোৱা,
অ অ এই মানে নেটৱৰ্ক প্ৰব্লেম দি আছে অলপ। অ নেটৱৰ্ক প্ৰব্লেম দি আছে। অ অ
যে ওলোৱা হ'ল
অ হ'ল হ'ল।
অ এই মই ওলাই আছো অকমান ৰখিবা আৰু
অ ৰখিম দেই ফোনটো নাকাটিবা কথা উম হৈ গ'ল চাহ এক কাপ বনাই এ তাকে খাই আছো, চাহ একাপ খাই লওঁ
অ মই চাহ বনোৱা নাই বনাম আৰু ৰবা ইমান গৰম চাহ খাব মন যোৱা নাই চৰবত খালো অলপ আগত।
অ অ মই আকৌ চাহকাপ খাম, চাহকাপ খাই পেলাই হে যাম নহলে মাথাৰ বিষ উঠে।
অ
উম এ বনাইছো বনাই খাই লওঁ বহি গ অহ সিহঁত গ'ল সিহঁত গ'ল হ'ল এই মেখেলাখন লৈছানে?
লাও আৰু ওলোৱাই নাই
উম উম ওলাই লোৱা মই এইখিনি কাপোৰ খিনি
ওলাব মনে নাযায় দেখোন ইমান গৰম।
অ অ আজি বহুত গৰম দিছে। আজি বহুত গৰম।
যাব মন যায় আৰু
উম
বাকী ন ভাল?
ভাল ভাল ক'ত আক বেয়া হ'ব এতিয়া চব ঠিকেই আছে
এনে মই ভাবিছো এই কি কয় গলে ভাল আছিল আকৌ কিয় নোযোৱা তেতিয়া যাম বুলি কলোয়ে।
হ'ব যাম নহলে অকমান দেৰিকে যাওক হ অকমান ঠাণ্ডা পৰিব, অকনমান দেৰিকে যাওঁ ওলাব কাপোৰ খন ওলাবও আছ- তে ওলাইয়ে যাব পাৰিম।
অ, অকমান দেৰিকে যাওঁ আৰু হেৰি কৰোঁ অলপ হাৱা বতাহ খাই ইভিনিং ৱক কৰাও হৈ যাব। উম চে।
পিয়ালিত কাম নাই আৰু খালি ওলালে হ'ল আৰু গলেই হ'ল আৰু।
উম, মই চাহ কাপ খাওঁ ৰ'বা বঢ়িয়াকে ফেনখন লগাই।
অ, অ। বাকী আৰু আৰু ক'বাত যাবা নে অকল কাপোৰে চিলাব যাবা?
কাপোৰে চিলাও, অকমান অকমান এই কিবা-কিবি কচমেটিকৰ বস্তু চাওঁ।
অ। ঠিক আছে হ'ব চাইপেলে একেলগে অকমান দেৰিকে গুচি আহিম আৰু। টিশন চুটিৰ আগে আগে আহি পালেও হ'ব।
উম, উম।
অ।
তাকে আৰু হেৰি কি কয়? নাই, নাই, নাই। পাউদাৰ এটা লওঁ, নেলপলিচ এটা লওঁ গৰম পৰিছে যে।
এই বাবুৰ মানে এই গাত লগাই দিব লাগে সেয়া পা- দাৰি নাইচিলটো যে, এই নাইচিল পাউদাৰটো লওঁ। তাৰমানে ইমান ঘামে হি।
এ একদম গৰমতে ডাকি গ'ল গোটেই দেহাটো। ইমান গৰম। পাউদাৰ দিলেওঁ ভালে হোৱা নাই।
উ হেয়াই মই এতিয়া স্পৰ্টিং পিন্ধাই দিছোঁ তলত একদম পুতুককে ভিজিয়ে গ'ল। মোলো সেইকাৰণে নাইছিল পাউদাৰ এটা লম সিহঁতক বস্ত- টো আনিব দিলে আনিব নোৱাৰে মই যাবই লাগিব।
উম, এই ইহঁতে বস্তু আনিলে আৰু পচনো নহয় নহয় আৰু ভাল কে চাই লৈ নাহে।
হে নাহে দেউতাকৰ বস্তু আনিব দিলে গালি খাই যে মই।
অ-অ।
উম আৰু অলপ সেই ৰাতি বনাব কিবা পাচলিও আনিব লাগিব কেঁচা শাক পাচলি।
অ।
হে আবেলি সময় গৈয়ে ভাল লাগিব। এতিয়া অলপ মানে বতাহ-চতাহ মানে দিয়া না নাই একদম গোপ-গোপীয়া গৰমে হৈ আছে।
গৰম, গৰম। সেইকাৰণে অকমান দেৰিকে ওলাই গ'লে অলপ বতাহো পাম। ভালো লাগিব ঘূৰি।
উম আন্ধাৰ হওঁক তাকে।
মানে মানে ওলাই যাব মন যোৱা নাই।
একদম মন নাই কেনেকুৱা আজি আৰু কিবা অলপ বেছিয়ে গৰম দিলে দেখোন।
অ, বেছি গৰম হৈছে। এ বাইদেউজনী ঘৰত থাকিবই নহয়।
অ থাকি-
বাইদ- খাই দিব অ'। ক'তো ওলাই নাযায় নহয়, যেতিয়া গ'লেও পামেই।
অ' শালত কাপোৰ লগাইছে, শাল বৈ
অ' ভাল আৰু। ব্যস্ত হৈ থাকে, শাল বৈ থাকে। ব্যস্ত হৈ থাকে কামবিলাক হৈ যায় আৰু
তাই ইনকাম কৰে কাপোৰ চিলাই কৰে
ভালে আমি যে বুবই নাজানো আমি আৰু কেনেকে কি কৰিম
মও নাজা
উ আচলতে মই গাঁৱত থাকোতে অ গাঁৱত থাকোতে মই বুজিছিলো। কিন্তু এতিয়া আৰু বহুত হ'ল বহুত বছৰ হ'ল বোৱাই নাই নহয়।
উম উম
গাঁৱত মানে মামি শাহু মা নাজানে চাগে মই মামীৰ লগত শিকিছিলো মামীৰ লগত গৈছিলো মই মেখেলা চাদৰ বৈছিলোবে গাঁৱত অ মায়ে জানে। কিন্তু এতিয়া নকৰা কাৰণে চকু জানে কিন্তু এতিয়া চকুদি নেদখে নহয় আৰু এতিয়াও নোৱাৰিব আৰু। পাৰিলেও বস্তু পালেও এতিয়া আগতে ডাঙৰ মামিহঁত মামিহত সময় নাই এতিয়া চাকৰি কৰা মানুহ স্কুল যায় এতিয়া আৰু সেইবিলাক শাল পাত এইগিলা চব বন্ধই হৈ গ'ল আৰু। এতিয়া নিজক নিজক লৈয়ে ব্যস্ত হৈ গল হয় নাহে আৰু ক'ত হাল ব সময়
নহয় স্কুলত মাষ্টৰনিবিলাকৰ
বহুত কাম আৰু ৰাতিপুৱা সোনকালে যাই পাব লাগে ন আঠটা বজাতে যাই পাব লাগে আৰু আহি পাওঁতেও তিনিটা চাৰিটা বাজে বহুত দূৰ স্কুল
উম আৰু তোমালোকৰ বাবুহঁতে গানো শিকে ন
অ গানো শিকে ঘৰতে মানে গান মাষ্টৰ আহে গান শিক গাই ক'ৰবাত গাবলৈও যায়। ভাল আৰু এতিয়া ধুনীয়া চলি আছে আৰু
উম দুইটা ডাঙৰ হ'ল।
ডাঙৰ হ'ল এতিয়া কলেজো যাই আছে অ ললে ললে তামোলপুৰতে ললে। কলেজ যাই আছে এতিয়া ধুনীয়া ক্লাছ কৰি আছে আৰু এইফালে গানৰো কৰি আছে মানে বহি নাথাকে আৰু সময় নাই ইহঁত বহি থাকিবলে কাৰো
উম আমাৰ বাবু আমাৰ বাবুকো কিবা দিব লাগিব ৰবা
উম এতিয়া দিব লাগিব ভাবি আছো কিবা দিবৰ কাৰণে কিন্তু ক'ত দিওঁ মানে অলপো মানে ক'ত যাম বুলি সিহঁতে সঠিক ক'বই নোৱাৰে কিবা এটা কৰিম ই মোক কত দিয়া৷
উম আমাৰ ই আকৌ কয় ৰ আমাৰ ই আমাৰ ই কৈ থাকে কি ক্ৰিকেটত দিব লাগে মই ভাবিছো দিম এবাৰ ক্ৰিকেটত
আমাৰ সেইবিলাক মানে একোৱে নাই মানে মোৰ অনুমান আৰু অলমান আমাৰ ইয়াৰ মানে গান চানতহে দিলে অলপমান পাৰিব নেকি মই তেনেকুৱা হে অনুভৱ ভব এটা হয় আৰু
অহ অ দি-দি চাব লাগে তেনেহলে৷
উ তাকে মানে এইবিলাক উম হলে গা ভাল তাকে শিকিব পাৰিলে গানো বেয়া নহয় ন ধুনীয়া একদম বেছিয়ে মানে৷
অ ভাল-ভাল
উম উ
মামাকৰ পুতেক হঁতে যিহেতু আছে ৰুচি
উম অঃ এতিয়া কৈছে আমাৰ ডাঙৰ মামাৰ ল'ৰা টো মানে ডাঙৰোটো কৈ আছে যে গিটাৰতে দি দিয়া নহলে গিটাৰত দিলেও অকনমান শিকিলেও ভাল হ'ব৷
অ গীটাৰ শিকিব পাৰে, তবলা শিকিব পাৰে৷
সেইবিলাক শিকিলেও ভাল এনে কিবা এটা মানে কি ল'ৰা ছোৱালীবিলাকক ব্যস্ত কৰি ৰাখিব পাৰিলে
ব্যস্ত প্লাছ সিহঁতৰ ভিতৰৰ কি ভাল লগাটো তেতিয়া ফুটি উঠে গম পোৱা যায় যে হয় ই ভাল ইয়াতে৷ উম কোনোবা ধৰ বিহুৱে নাচে কোনোবা সত্ৰীয়া নাচে৷
উম
আমাৰ অকল পঢ়াখিনিহে হৈ আছে বেলেগ
পঢ়াই হৈ আছে মানে স্কুল যোৱা টিউচন যোৱা পঢ়া সে সেখিনিয়ে হৈ আছে আৰু বেলেগেতো বাহিৰি নাই এনে যিমান দেখিছো বেলেগ ল'ৰা ছ ছোৱালী বিলাক কিছুমানে আৰ্টত দিছে কিছুমানে কিবা ডেন্সত দিছে কোনোবা-কোনোবা কিবাহত দিছে ছে মানে ব্যস্ত কৰি ৰাখিছেই৷
পছতে আছে কেৰাইটিত দিছে কমফুট দিছে আমি সে দিয়াই নাই ক'তো৷
আমাৰ দিয়াই নাই৷
এ ৰাতিপুৱা সোনকালে উঠাব লাগিব৷ অ পইচা লাগিব-লাগিব৷
তিও অলপমান টান চাৰিওঁফালে
উম
দিয়াৰ পিছত আ চাওঁ তথাপিটো কিবা এটা কৰিবই লাগিব৷ লাগিব উম আৰু তথাপিতো বেছি ইণ্টাৰেষ্টটো থাকিলে কিবা এটা কৰা যায় আৰু৷
অঁ ভাল যদি
উম অঁ ইণ্টাৰেষ্ট থাকে থাকিলে তথাপিতো কিবা এটা কৰিব পৰা যায় মানে ইণ্টাৰেষ্টটো নাথাকিলে আৰু ইমান জবৰদস্তি কৰা ও কাম নাই ন?
আমাৰ ইয়াত আছে বাৰু ক্ৰিকেটত কিন্তু ক্ৰিকেট ত অলপ খৰচটো বেছি৷
খৰচ বেছি খৰচ বেছি আৰু আহা যোৱা অনা নিয়াতটো কৰিব লাগিব৷
এজন লাগিয়ে থাকিব লাগিব তাতে৷
এ এজন লাগিয়ে থাকিব লাগিব এতিয়া আমি এতিয়া ওলাই গ'লে এতিয়া ঘৰৰ ফালে অকমান দিগদাৰ হয় ঘৰত থাকিলে আকৌ ওলাই নগলে তাৰ দিগদাৰ হ'ব। তেনেকুৱা আৰু বাপেকহঁতেতো ক।
লাগিব দেউতাকনীয়া। উম।
অ দায়িত্ব দিলে এইফালে কামত যোৱা নহব।
সময়ে নাই দেউতাকতো সময়ে নাই।
সময় নাই সিহঁতে এতিয়া। অঁ এতিয়া সিহঁতে কামতে যাব নে ল'ৰা ছোৱালীৰ লগতে লাগি। থাকিব।
উম, এতিয়া মই স্কুল মাইনাক নিউতে ড্ৰয়িং স্কুলত মইয়ে নিছিলো গানৰ। স্কুলতো মইয়ে নিছিলো, তাক আনিব যাওঁ টিউশচনতো ময়ে যাওঁ। য তটো বাৰু হেগ হ'ল।
উম।
বাবুৰ পাৰ্লাত মানে মইয়ে যাব লাগিব, দেউতাকৰ সময় নাই আনকি। স্কুলৰ পৰাওতো আনানিয়ে ময়ে কৰিব লাগে।
অ উপায় নাই কৰিবই লাগিব আৰু ডাঙৰ ন নিজে আহিব নোৱাৰালৈকে।
উম উম, কৰিবই লাগি ব সৰু হৈ আছে আৰু নিজেও আজিকালি দিব নোৱাৰা ৰবা। আহিব।
উম, নিজে দিব নোৱাৰে আজিকালি মানে পই।
ল'ৰা ছোৱালী বিলাক অ পৰিস্থিতি বেয়া গোট হৈ লৰাবিলাক আহিলে কোনোবা কাজিয়া তিয়া কৰে।
সে নাই স্কুলৰ ল'ৰা ছোৱালী বিলাক ৰাস্তাই আহি থাকোতেই কাজিয়া লাগি যায় এতিয়া সিহঁতক চাই থাকে। ইহতৰ কিবা এটা হৈ যাব ভয় লাগে ন যি আমাৰ ল'ৰাকেইটা
উম আজিকালি মানে আমাৰ ইহাত সাধাটো।
উম, সিহঁতে মানে এনেই বিনা পইচাতে মাল খাই আহিব।
সেইটোৱে দিয়া মোৰ চাহ খাই হৈ গ'ল মই ওলাও দেই'
উ অ অ মই ওলাও আৰু উম।। ঠিক আছে।